হেল্ল!
হেল্ল'!
হেল্ল'!
হেল্ল' শুনিছা নে?
অ', - অ', শুনিছো, শুনিছো কি কৰিছা?
উম আছো এনেই তুমি?
অ', মইও আছো এনে। ভাত-পানী খালা?
ভাত-পানী খালোঁ তুমি খালা নে নাই?
খালোঁ-খালোঁ। বাকী খবৰ ভালনে?
অ', মই ভালেই আছো।
আচ্ছা বাকী
অ', ঘ ঘৰতে আছো, তুমি ক'ত?
উম, ময়ো ঘৰতে আছো নাই বোলো বহুত দিন তোমাৰ লগত তেনেকে দেখা হোৱা নাছিল তো, সেয়াই মই বোলো তোমালেকে এটা ফোন কৰোঁ। মানে কালি-কালি মই মানে আমাৰ পুৰণি এলবামখন চাই আছিলোঁ হা তাতে সৰুতে তোলা মানে বহু ফটো দেখিলো। সেইবোৰ মানে চাই-চাই শৈশৱৰ বহু মানে স্মৃতিবোৰ মোৰ মনলৈ আহিল। ত' সেইবাবে ভাবিলো আজি মানে অলপ শৈশৱৰ স্মৃতিবোৰৰ বিষয়ে অলপ তোমাৰ লগত কথা পাতো বুলি।
অ', বাহ। এইটোতো সঁচাকৈয়ে বৰ ধুনীয়া বিষয়ে তুমি লৈছা দেই। মানে, কি ক'ম আৰু! মোৰো শৈশৱৰ কথা মনত পৰিলে মানে মনটো আনন্দৰে ভৰি থাকে আৰু ভৰি উঠে বুলিও ক'ব পাৰি। জীৱনত সেই সময়খিনি মানে আছিল একেবাৰে চিনাক্ত মু, মুক্ত। হয়নে? মানে চিন্তামুক্ত আছিল আৰু! পঢ়াৰ ইমান চাপ নাছিল। ভৱিষ্যতৰ চিন্ তা নাছিল। কেৱল খেল-ধেমালি, হাঁহি-ধেমালি আৰু পৰিয়ালৰ মৰমতেই মানে দিনবোৰ পাৰ হৈছিল আৰু!
অ', সেইটোতো হয়। বাকী, তোমাৰ শৈশৱৰ আ আটাইতকৈ প্ৰিয় স্মৃতি আছেনে? বাৰু যদি আছে, কোনটো হয়নো?
অ', অ',। ক'ব গলে মোৰ আটাইতকৈ প্ৰিয় স্মৃতি হৈছে গাঁৱৰ ঘৰত কটোৱা গ্ৰীষ্মকালীন বন্ধৰ দিনবোৰ। বিদ্যয়ালয় বন্ধ হলে মই মানে দেউতা আইতাৰ লগত ককা আইতাৰ ঘৰলৈ গৈছিলো। তাক ককাই আইতাকে মানে আইতাহঁতে মানে মোক বহুত মৰম কৰিছিল আৰু গছৰ তলত বহি গল্প শুনা তাৰপিছত সাধু পুখুৰীত গা ধোৱা পথাৰত দৌৰি ফুৰা এইবোৰ আজিও মানে মনত সতেজ হৈ আছে আৰু তোমাৰ
মোৰো একে মানে মোৰ গাঁৱৰ স্মৃতিবোৰ মানে বহুতে ভাল লাগে ধৰা আমি সকলো ভাই ভনী মানে ভাই ভনীবোৰে মিলি একেলগে খেলিছিলো তাৰপিছত আমি লুকা ভাকুত হক কাবাডী দৌৰা দৌৰা দৌৰি জুপিওৱা তাৰ পিছত এনেই সৰু এনে খেলো ন ফুটবল ক্ৰিকেট তেনেকুৱা সেই দিনটো মানে কেতিয়া পাৰ হৈ গৈ মানে গৈছিল গমেই নাপাইছিলো আৰু এতিয়া মানে মোবাইল ফোন আৰু ইন্টাৰনেটৰ বাবে এই মানে এই ধৰণৰ খেল ধেমালিবোৰ মানে বহুতেই কমি গৈছে আজিকালি প্ৰায় দেখিবলৈ পোৱা নাযায় বুলিয়ে ক'ব পাৰো
উম একেবাৰে ঠিক কৈছা তুমি এইটো সঁচা কথা মানে আমাৰ সময়ত মোবাইল ফোন নাছিল তো আমি আগতে অকল গম জানিছিলো যে সন্ধিয়া হওক বা দুপৰীয়া হওক আমি খালি খেলিব পাব লাগে ইণ্ডিভিজুৱেল দেই দেই আমি বাহিৰত খেলি গছত উঠি ফল ফুল তুলি আৰু বন্ধু বান্ধৱীৰ সৈতে মানে গল্প কৰি সময় কটাইছিলো আৰু সেইবোৰ মানে আমাৰ শৈশৱ অধিক আনন্দই কৰি তুলিছিলে আৰু এতিয়া আৰু কি ক'বা চব সকলো মোবাইলতে।
উম একদম ঠিক কৈছা। বাৰু তোমাৰ এনে বিদ্যালয় প্ৰথম দিনটো মনত আছে?
অ' কিয় নহব আছে কেনেকৈ পাহৰিম মই এইটো। প্ৰথম দিনা মাৰ হাতত এৰি মানে চেনী কোটালৈ যাবলৈ মন মনেই নাছিল ন'। অলপ কান্দিছিলো কিন্তু শিক্ষক শিক্ষয়িত্ৰী আৰু বন্ধু বান্ধৱীৰ লগত চিনাকি হোৱাৰ পিছত ধীৰে ধীৰে বিদ্যালয়লৈ যাব। মানে ভাল লগা হ'ল আৰু মোৰ। তাৰপিছত সেইদিনাই মোৰ জীৱনৰ এটা নতুন অধ্যয় আৰম্ভ হৈছিল আৰু।
আচ্ছা মোৰো মানে ক'ব গলে তেনেকুৱা আছিল আৰু। মোৰো মানে প্ৰথম দিনটো অলপ ভয় লাগিছিল কিন্তু মানে যেতিয়া দিন বাগৰিল অলপ দিনৰ পিছতে মানে বিদ্যালয়খন মোৰ মানে দ্বিতীয় ঘৰ যেন লাগিছিল। ধৰা লাহে লাহে মমই নতুন বান্ধু বানধু বন্ধু বান্ধৱীৰ সৈতে লগ হলো তাৰ পিছত একেলগে বহি খোৱা বোৱা কৰিলো ব্ৰেক টাইম হৈছিল বিশেষকৈ টিফিন টাইমত মানে আৰু হাঁহি ধেমালি কৰাৰ স্মৃতিবোৰ মানে আজিও মনত আছে খেলা ধূলা কৰিছিলো। তেনেকে আৰু। িক
উম সেইটোৱে মানে শৈশৱৰ উৎসৱ বোৰো বৰ ধুনীয়া আছিল ন'। বিহু, দূৰ্গা পূজা, কালী পূজাত। দিৱালীটো ক'বই নালাগে অ'। ৰঙালী বিহু প্ৰতিটো উৎসৱৰ মানে বাবে আমি বছৰ জুৰি অপেক্ষা কৰিছিলো, নতুন কাপোৰ পিন্ধো মিঠাই খাওঁ। তাৰপিছত আত্মীয়ৰ ঘৰলৈ যোৱা সেইবোৰ মানে আনন্দ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি আৰু।
উম, একদম ঠিক কৰিছা সচাকৈ আৰু বিহুৰ সময়ত আমি নতুন কাপোৰ পিন্ধি ওচৰ চুবুৰীয়াৰ ঘৰলৈ গৈছিলো আৰু সন্ধিয়া এতিয়া মানে নামঘৰলৈ গৈ অনুষ্ঠান চাইছিলো। আৰু অ', সেইবোৰ স্মৃতি আজি মানে হৃদয়ত এতিয়াও সজীৱ হৈ মানে আছে।
অ', তোমাৰ শৈশৱত কিবা দুষ্টামি কৰিছিলে নে?
বহুত কৰিছিলো মই মানে এবাৰ মানে
এতিয়াও তোমাক দেখিলেই লাগে তুমি বহুত দুষ্ট আছিলা এতিয়াও দুষ্ট বাৰু তুমি।
অ', এতিয়াও হোষ্টেলত কেতিয়াবা কৰো বাৰু।
উম।
অ', নোহোৱা নহয় বাৰু অ ক'ব গলে মানে মোৰ যেতিয়া মানে হ মানে আহ শৈশৱত আৰু তেতিয়া মানে আহ এবাৰ মানে মই আৰু মোৰ ভায়ে কেঁচা আম পাৰিবলৈ গছত উঠিছিলো হা তাৰপিছত মায়ে দেখি দুই মানে এনেকুৱা ধমকি দিলে কিন্তু মানে পিছত আম কাটি নিমখ জলকীয়া দি খাই বহুত মজা পাইছিলো আজিও সেই ঘটনাটো মানে পৰি পৰিলে মানে হাঁহি উঠয়া মানে বেলেগৰ ঘৰৰ আম আছিল ন' তেনেকে মানে। আমি দুয়টাই মেলি গছৰ পৰা ছিঙিব গৈছিলো তেনেকুৱাই আৰু তোমাৰ।
উম, মোৰ মোৰ আছে বাৰু ঘটনা কিন্তু। মানে কি জানা এবাৰ মানে বৰষুণৰ পানীত। এ কাগজৰ নাও যে বনায় তেনেকে মানে নাও বা। বনাইছিলো আৰু তাৰপিছত খেলি খেলি একেবাৰে তিতি ঘৰলৈ আহি আহে। আহিছিলো প্ৰথমে মায়ে বকিছিল। কিন্তু পিছত গৰম চাহ আৰু জলপান দি মোৰ মানে। খাবলৈ দি মৰমো কৰিছিল আৰু।
আচ্ছা তাকে মানে মানে ক'ব গ'লে। অ'। ক'ব গ'লে মানে শৈশৱৰ কথাাতটো বেলেগে আছিল আৰু।
উম।
অ', তোমাৰ। এ এনে শৈশৱৰ বন্ধু বান্ধৱী বোৰৰ লগত এতিয়াও যোগাযোগ আছে নেকি?
অ'। অ', একদম নোহোৱা নহয় একদম অ' থাকাও নহয় মানে কিছুমানৰ লগত আছে। সকলোৱে এতিয়া নিজৰ নিজৰ পঢ়া শুনা বা চাকৰিৰ বাবে ব্যস্তত। কিছুমানে এতিয়া অ মানে জব টাইপ এ ধৰা মানে। প্লেচমেন্ট আৰু কিবা এটাত এনেকে পাইছে। তাৰ মানে সেনেকে যদিও আগৰ দৰে প্ৰতিদিনে লগ পোৱা নোৱা। লগ পাব নোৱাৰো মানে তথাপিও মাজে মাজে। ফোনত কথা পাতো আৰু তেতিয়া পুৰণি স্মৃতিবোৰ আকৌ সজীৱ হৈ উঠে।
তোমাৰ।
মোৰো এতিয়া অনুভৱ মোৰ। মোৰ একে অনুভৱ শৈশৱৰ বন্ধুত্ব। বৰ বৰ মানে। ভাল আছিল আৰু তাত কোনো স্বাৰ্থ নাছিল।
উম, নিৰ্মল আছিল বহুত অ বহুত নিৰ্মল আছিল। উম, নি অ', বহুত নিৰ্মল আছিল।
আৰু সৰু সৰু কথাত অভিমানমান হৈছিল কিন্তু মানে। অ ক'ব গ'লে অলপ পিছতে আকৌ ম। আমি মিলি গৈছিলো মানে কিয়া যদিও আমাৰ ভাল হৈ গৈছিল দেই।
অ। উম অ ঠিকেই মানে উম।
তোমাৰ শৈশৱৰ আটাইতকৈ ডাঙৰ শিক্ষা কিবাৰু।
উ মোৰ মতে হৈ কওক আমাৰ সৰলতা। আন্তৰিকতা সত বাদিতা আৰু আনন্দৰে জীৱন যাপন কৰাৰ শিক্ষাই দিয়া। সেই সময়ত আমি সৰু সৰু বেস্ত। বস্তুতেই মানে সুখী বিচাৰি পাইছিলো এতিয়া ডাঙৰ হোৱাৰ লগে লগে। সেই সৰল আনন্দবোৰ বহু ক্ষেত্ৰত হেৰাই গৈছিল।
উম উম। তাকে ঠিকেই বাৰু বাকী এনে। আহ ক'ব গ'লে আহ কি কম। মই ভাবো শৈশৱৰ। স্মৃতি বোৰে আমাৰ জীৱনৰ আটাইতকৈ মানে মূল্যবান সম্পদ। আৰু সেই ফটোবোৰে মানে কেতিয়াবা মন বেয়া হলেও আমাক হাঁহিবলৈ শিকাই নহয় নে।
উম হয় সঁচাকৈ জীৱনত যিমানেই ব্যস্ততা নাথাকক কিয়। শৈশৱৰ সেই মিঠা স্মৃতিবোৰ কেতিয়াও পাহৰিব নোৱাৰি। সুযোগ পালে আকৌ এইবাৰ মানে সেই দিনবোৰলৈ উভতি যাবলৈ মন যায়।
মোৰো সেনেকুৱাই হয় যে মানে। আগৰ দিনবোৰ বহুতে মনত পৰেতো মই কেতিয়াবা ভাবো যে ফটোবোৰে সেইকাৰণে মই চাব। চাই থাকো মানে তেতিয়া আৰু। যদিও মানে সময় উভতি নাহে। ত' স্মৃতিবোৰ সদায় আমাৰ হৃদয়ত জীয়াই থাকিব বুলি মই ভাবো আৰু। আৰু ক'ব গ'লে জীৱনত যিমানেই ব্যস্ততা নাথাকক কিয়। শৈশৱৰ সেই মিঠা স্মৃতিবোৰ কেতিয়াওতো পাহৰিব নোৱাৰিম আমি আৰু নোৱাৰিও। আৰু। মোৰ মা। মানে যদি মানে মই সুযোগ পাওঁ তেতিয়া পালে আকৌ এবাৰ সেই দিনবোৰলৈ উভতি যাবলৈ মোৰ। কোমন যাব।
যাবা আকৌ মানে সপোনতে যাব লাগিব আৰু এতিয়া।
তাকেতো। তাকে বোলো তোমাৰ লগত আজি কথা পাতি ভাল লাগিল দিয়া এইটো অলপ। এনেই ঠিক আছে দিয়া হ'ব।